কি কি কৰিছা তুমি
মই এই গাঁৱত আছো ৰবা এ সৰু ছোৱালীৰ খেলা ধূলা খিনি চাই আছোঁ। মানে গাঁৱত আহিলো আজি বহুত দিন পিছত আহিছো মানে গাঁওখনত আহিলো আহি কেনে চাইছো। বাচ্ছাবোৰ খেলি আছে তাকে চাই কেনে মানে বৰ ভাল লাগি আছে গাঁওখনত আহি কেনে ভাল লাগে। বহুত দিন পিছত আহিছো ন সেইকাৰণে বেছি ভাল লাগি আছে মনটো।
এ মইও আছো ৰ'বা মানে এ আমাৰ হেই দেউতাই মানে পথাৰত আহিছে গৰুকেই। দিব ময়ো তাকে লগত আহিছোঁ ৰ'বা মানে দেউতাই গৰুকেইটা দিব আহিছে এনেকে ভাল লাগে ন পথাৰত আহি কিনে
অ' পথাৰত গৈ কেনে বহুত ভাল লাগে চাৰিওফালে গছ গছনি যে তাৰে বতাহ খিনিও মানে অলপমান কি কৰি ভাল লাগে বহি কেনে শান্ত শান্ত লাগে আৰু কিন্তু আৰু টাউনত থাকিলেতো সেনেকুৱা নাইয়ে দিয়াচোন গছ গছনি
নাই
আৰু গাঁৱত মানে ধৰা চব মানে সহজ সৰল মানুহে মিলা প্ৰীত টো থাকে সেনেকেই ভাল লাগে গছ গছনি খিনি ইমান ধুনীয়া, আৰু মানে ভাল লাগে মনটো আনন্দ হৈ যা যাই বহুত দিন পিছত তেনেকে আহিলো আহি কেনে চালো, সৰু ল'ৰাছ চৰি বো এনকে খেলি তাকে চাই-চাই কেনে আছো আৰু।
আৰু, আৰু চাবাচোন গাঁওৰ মানে পৰিবেশ বোৰ ভাল লাগে ন আচলতে এই মানে ধৰিলা ইবু- ভুই ৰোৱা, ৰুই ৰোৱা এইবোৰ আমাৰ মাহঁতে ভূই ৰুব যাই ন' মানে ভাল লাগে আমাৰো মানে পথাৰত খেতি কৰিছে না এ ভাল লাগে আচলতে। ঘুৰা-ফুৰা মানে ভাল লাগে গাঁৱৰ পৰিৱেশ বোৰে ভাল লাগে আৰু যে চাবাচোন মানে- এ গৰমৰ দিনত লগৰীয়াৰ লগত টেঙা খোৱা, এইবোৰ আচলতে মজাই বেলেগ ল গৰিয়াৰ লগত ৰ'দ দিলে যে টেঙা খোৱা যায় কলপাতত কাটি কিনে
অ' হয়-হয় হয়, আমাৰো মানে গাঁৱত তেনেকে খেতি-বাতি কৰা হয়। খেতি-বাতি কৰে এনেকাযে চাওঁ মানে বহুত ভাল লাগে ককা-আইতাহতে। তেনেকে শাক-পাচলি ৰুয়ে বা সৰিয়হ ৰুৱে। তেনেকে বহুত ভাল লাগে আৰু কিছুমান মানুহে গৰু ছাগলী কি কৰি থাকে, মানে বৰষুণৰ সময়ত আৰু বেছি ভাল লাগে। খেতি বাতি-খিনি মানে চাই কেনে বেছি ভাল লাগে। আমাৰ গাঁৱত মানে যেতিয়া আহো তেনেকে মানে এখিনি বস্তু চাওঁতেই মানে আৰু বহুত ভাল লাগে যে থাকোৱে নেকি ইয়াত কিন্তু আহা- তাইমতে বহুত বেয়া লাগি যায়!
আৰু চাবাছো কেনেকুৱা- মানে ধৰি লওক কৰ'বাত ফুৰিব গলে আমি মানে কেনেকুৱা হয় মানে কেৱল আনন্দই নাপ- পা আচলতে মানে কেনেকুৱা বহু কথা মানে শিকিব পাৰো আৰু ধৰি লও নতুন-নতুন চা-ঠাই চিনি পাও আচলতে, আৰু কেনেকে তুমাৰ লগ ডৰ লগত মানে জীৱন মানে লগৰ লগত জীৱন-যাপন মানে ধৰি'লৱা লগৰ লগত থাকিলে মানে ভাল লাগে, তেনেকুৱা বহু কথা শিকিব পাৰি আৰু কেনেকুৱা হয় আমি ধৰি লও নতুন-নতুন ঠাইত মানে ঘূৰিব গ'লে কেনেকুৱা হয় বহুত মানে ধৰিলৱা যেনেকুৱা ঠাই বোৰত যি-যি আইটেম চলে এইবোৰ বস্তু আমি টেষ্ট পাও মানে সেইবোৰ মানে জানো তেনেকুৱা ন?
অ'ম মানে মোকো ভাল লাগে বিশেষকে এইবোৰ নদীবোৰ থাকে যে পাহাৰবোৰ তেনেকে মোক গৈ কেনে ভাল লাগে, মন্দিৰত গৈতো বহুত ভাল পাওঁ। মানে মনটো শান্ত হৈ যায় যে বাপ-ৰে ইমান দিন পিছত তেনেকে আহো। আৰু সেনেকুৱা ধৰা গছ-গছনিৰ ঠাইয়ত গলে তেনেকুৱা বতাহ খিনিও মাৰি থাকে ভাল লাগে আৰু তেনকে বহুত বস্তু চিনিও পাওঁ দিয়াচোন। বহুত জাগা ফুৰিলো নাই এইটো চিনি পালো মানে কিছুমান লোকক দেখিলো যে ইহঁতৰ বসবাস খিনি কেনেকুৱা কে- কে চলে কেনেকে থাকে সেইখিনি চাই মানে ভাল লাগে, আনন্দ লাগে যাতে সেইকাৰণে বন্ধু-বান্ধৱী হওঁক বা ফেমিলিৰ লগতে হওক গ'লে মানে সেই বস্তুটো ভাল লাগে যে আহিছো, চাব পাৰিছো শিকিছো, জানিছো সেনেকুৱাই মানে
হয় হয়। হয় হয় ঠিকে কৈছা বাৰু আৰু চাবাছো আমি কেনেকুৱা কৰো জানে আমাৰ আচলতে ঘৰৰ মানুহবোৰে মানে বছৰত এব- বাৰ হলেও মানে আমি মানে পৰিয়ালৰ লগত মানে মানে কেতিয়াবা মানে ফুৰিব যাওৱে নহলে পৰিয়ালৰ মানুহ নগলে ধৰি লোৱা আমাৰ লগৰ লগৰ লগত তেনেকুৱা হলে যে আৰু আচলতে মই মানে কেনেকুৱা মানে ধৰি লোৱা নিৰল জা তাৰ মানে ভাল পায় যেনেকুৱা ধৰণৰ ধৰি লোৱা মানে সেই অ এই মানে ধৰি লোৱা নদী থাকে মানে তেনেকুৱা ধৰণৰ মানে সেইবোৰ জেগাত যাই আচলতে মানে ভাল পাওঁ মানে মই
অ সেনেকুৱা জাগাতে গৈ ভাল লাগে দিয়াচোন ধৰা নদ নদী থাকে বা ভাল লাগে আৰু চাই কেনেো ভাল লাগে পৰিৱেশ খিনি চাই কেনে ভাল লাগি যায় যে নাই কিবা এটা ভাল পাই লাগিছে বা শিকিছো ভাল লাগে আৰু গাঁৱতো গ'লে বেছিকে ভাল লাগে দিয়াচোন খেতি বাতি পাৰো চাবৰ কাৰণে বহুত বস্তু শিকিবও পাৰো মানে চাফ চিকুণকে থাকে ন চব খিনি ত সেইটোয়ে মানে ভাল লাগি যায় আৰু
আৰু আৰু চাবাচোন কি জানানে মানে ধৰি লও আমিতো সকলোৱে মানে বস্ত ত হৈয়ে থাকো ন ধৰি লোৱা আমাৰ মা দেউতাহত হওক ধৰি লোৱা আমি হওক মানে সকলো ব্যস্ত হৈ থাকে সেইবাবে মানে এনেকুৱা হ'ব লাগে মানে কেইটামানে দিন এনেকুৱা ওলাব যাতে আমি পৰিয়ালক সময় দিব পাৰো বা মাহতে আমাৰ লগত ফুৰিব যাব পাৰে ফুৰিব যাব পাৰে নতুন ঠাই মানে এ দেখাব পাৰো তেনেকুৱা ধৰণৰ আৰু মানে আ ধৰি লোৱা আৰু চাবা আছে এতিয়া ধৰি লোৱা স্কুল বোৰ বন্ধ দিছে ন জুলাই মাহতো গৰমৰ বন্ধ দিয়ে মানে সকলোৱে জানো ন হালে ধৰি লোৱা মামাহঁতৰ ঘৰত যাই ভাল লাগে উ এনেকুৱা আৰু আচলতে সৰু ল'ৰা ছোৱালী বোৰেতো মামাহঁতৰ ঘৰতে যাব খোজে ন মানে গৰমৰ বন্ধ দিলে তাৰ আচলতে সেইবোৰ ভাল লাগে
অ মোকোতো তেনেকে ভাল লাগে কিন্তু আটাইতকে বেছি ভাল লাগে এইটো পৰিয়ালৰ লগত যোৱাটো তেনেকে মানে সময় খিনিও পাৰি একেলগত থাকিব কটাবও পাৰি ধৰা কিছুমান কথা কথা জানো যে মানে তেনেকে ভাল লাগে কি আৰু চব টাইমত লগৰ বন্ধুৰ লগত যাওৱে কিন্তু কেতিয়াবা ধৰা ফেমিলিৰ লগত গ'লে মানে আনন্দ লাগে যে মানে একেলগত আছো কটাব পাৰিছো একেলগত খাইছো আছো মানে সেনেকে আৰু বস্তু খিনি ভাল লাগি যায় গাঁৱতো বেছিকে লাগে দিয়াচোন ভাল কিন্তু তাকো এনে কেতিয়াবা গৰম বন্ধত ফুৰিব গলো তেনেকে বেছিভাগ বন্ধুৰ লগতে হৈ যোৱা কিন্তু কেতিয়াবা মাজে সময় যদি যাও ফেমিলিৰ লগত সেইটো মানে আনন্দ লাগি যায় আৰু ভাল লাগি যায়
আৰু আৰু চাবাচোন মানে কেনেকুৱা হয় আমি ধৰি লোৱা ফুৰিব গলো ন ফুৰিব গ'লে ধৰি ল এইবোৰ মানে অ কিছুমান ধৰি লোৱা আমি চিৰিয়াখানা আছে এনেকে পৰি ধৰা এনেকে যে আছে আমি এইবোৰত গলে আচলতে চাউন তাউন মানে বেছিকে বজাব নালাগে ধৰি লোৱা কিছুমানে খানা খাব যায় ন গ'লে মানে কেনেকুৱা কৰে মানে এ সেই অ বেছিকে মানে স্পীকাৰটো বজাই দিয়ে লাউড স্পীকাৰত দিয়ে আচ এইবোৰ কৰিব নালাগে ন কাৰণ তেওঁলোকক আমি মানে
অঁ
কেনেকুৱা হয় তেওঁলোকক মানে অত্যাচাৰ কৰা ধৰণৰ দৰে হয় ন তেওঁলোকক মানে কি মানে ইমান লাউড স্পিকাৰ দি এনেকুৱা কৰিব নালাগে আৰু কেনেকুৱা লগৰ লগত গৈছা ধুনীয়াকে খাইছা মানে আহা সেনেকুৱা মানে ইমান শেষ কৰিব নালাগে আৰু কেনেকুৱা ধৰি লোৱা আমি খালো খাই কিনে মানে এইবোৰ ব তল হওক প্লাষ্টিকৰ ডিচ্ হওক - এইবোৰ মানে পায় যত - ত ততে পেলাই চেলাই থৈ আহিব নালাগে আৰু ন, আমি গৈছো আৰুতো কোনোবা যাব। আচলতে ঠাই বোৰ মানে কেনেকুৱা হয় চাফ চিকুণ এনেকৈ মানে থৈ আহিব লাগে, যাতে বেলেগ - কোনো গলো যাতে ভালকে মানে ধৰি লোৱা তে মানে ধৰি লোৱা আমি যদি ভালকে থৈ আহো - ন ঠাইবোৰ তেওঁলোকে তেতিয়া মানে থৈ আহিব তেনেকুৱা আৰু।
অ মানে মোক কিন্তু ভাল লাগে কিন্তু কিছুমান মানুহে আছে - যাব ফুৰিব গৈ কেনে আৰু জাবৰ জোথৰ য'তে ত'তে পেলাই থৈ আহে। ধৰা ধু ধুনীয়া পৰিৱেশটো আৰু মানে লে - জাৱৰ জোঠৰ দি জাৱৰ জোঠৰ আৱৰ্জনাৰ দি একদম মানে লে - তেৰা কৰি থয়, সেইটো কাৰণে - কি লাগে বেয়া লাগে ধৰাচোন আমিও আহো আৰু বেলেগ বেলেগ কৰবাৰ কৰবাৰ মানুহও আহে। সেইখিনি আহে আহি কেনে চাই এনেকুৱা, সেইটো কৰাটো বেয়া কিন্তু। ত' মানে জানিব মানে যে আমি আহিছো বা বেলেগেও আহিব এইখিনি ঠাইয়ত। ত পৰিষ্কাৰ কৰি ৰাখাটো ভাল লাগে কিন্তু নাৰাখে কিছুমানে কিছুমানে ধৰা - চিপছ খাল চিপছৰ পেকেটোৱে ইয়াতে পেলাল সেনেকে চব মানে লেতেৰা কৰি থৈ দিয়ে। কিন্তু আমাৰ আকৌ মা দেউতা তৰ লগত কি কৰিলে - একদম মানে য'তে য'তে পেলাব সেই - সি নকৰেই -
হয় হয়। আৰু আৰু চাবাচো আজিকালি মানে কেনেকুৱা কৰে ল'ৰা ছোৱালী সকলে মানে - কেনেকুৱা কৰে মাহঁতক মানে বৃদ্ধাশ্ৰমত থৈ আহে ন - আচলতে সেইবোৰ কৰিব নালাগে কাৰণ কেনেকুৱা মাকাহঁতে তেওঁলোকক মানে জন্ম দিছে কাৰণ মাকহঁতক - সৰু থাকোতে যেনেকে মানে ফুৰাইছিল ঘুৰাইছিল - তেওঁ মানে তেওঁলোক চব সুখ দিছিল, তেনেকে মানে কেনেকুৱা হয় মাক-দেউতাক মানে বয়সজেষ্ট - ষ্ট হলে মানে এনেকুৱা কাম কৰিব নালাগে, তেওঁলোককো মানে তোমাক যেনেকে সৰু থাকোতে মাহঁতে - তে মৰম কৰিছোঁ, তেনেকে মাহঁতকো আচলতে আমি মৰম কৰাছো, মৰম কৰাটো মানে উচিত আৰু মোৰ - সাহস কব গ'লি কাৰণ মাহঁতে আমাৰ ইমান কষ্ট কৰিছে ন', আমিও - ত তেওঁলোকক কিবা কষ্টৰ ফলটো দিয়াটো ভাল, আজিকালি চাবাচোন - সকলোৱে ধৰি লোৱা মাহঁতক সেই মানে বৃদ্ধাশ্ৰমত থৈ আহে কবাত ৰাস- তাত থয়ে আচলতে সেইবোৰ কৰিব নালাগে, তাতকৈ তুমি এনেকুৱা কৰা মাহঁতৰ ক'ৰবাত তীৰ্থ ভ্ৰমণ - কৰিবলৈ লৈ যোৱা, তেনেকুৱা আৰু।
হয়। সেনেকুৱাইতো, আজিকালি আৰু কি সৰু থাকোতে একদম মানে মা-দেউতাকে ভালকে - থ ৰাখিলে কিন্তু যেতিয়া ডাঙৰ হ'ল বুজা হ'ল কাম - কৰা হ'ল, তেতিয়া কি কৰে মা-দেউতাক আশ্ৰমত থৈ আহে, সেইটো কিন্তু বহুত বেয়া। তেতিয়া ধৰা মা-দেউতাৰ মনতো বহুত খিনি আঘাত পায় যায়, নাই মই - বা মোৰ ছোৱালীটোক ইমান সৰুৰ পৰা ডাঙৰ কৰিলো, এতিয়া মোৰ মানে এনেকুৱা কৰি আছে। টো সেইখিনি মানে চালে বেয়া লাগে কিন্তু নুবুজে ন'। কিছুমানে এতিয়া ধৰা বহুত জাগাত সেনেকুৱা মন্দিৰ-চন্দিৰ আছে - সেনেকুৱা যদি যায়, লৈ গৈ তেতিয়া হ'লে মাঁ-দেউতাৰো মনত অলপ ভাল হয়। ভাল হয় মানে লাগে মানে ভাল লাগে আনন্দ পায় মানে সুখ পায় যে নাই মোৰ - মোৰ মানে সন্তানে মোক আনিছে সেনেকাকে ফুৰিব আনিছে - মানে সেনেকে আৰু বহুত - ভাল লাগে দিয়ক।
আৰু আৰে চাবা ত আচলতে আমি উ ঘূৰা-ফুৰা কৰিব লাগে, মানে কেতিয়াবা ঘূৰা-ফুৰা কৰিলে মনবোৰ আচলতে পাতল লাগে। ধৰি লোৱা তুমি কিবা টেনশ্যনত আছে, তুমি মানে কেনেকুৱা হয় মানে তুমি ক'ৰবাত গ'লা ফুৰিব গলা তোমাৰ মানে মনটো ফ্ৰেছ হৈ আহে আচলতে মোৰ বোধেৰে আকাৰেণ ধৰি লোৱা তুমি মনটো গধুৰ লাগিছে তুমি কৰ'বাত লগৰীয়াৰ লগত ওলাই যোৱাচোন মানে হেলটেব ভাল লাগে ন তেনেকুৱাকে মানে ওলাই গ'লে। লগৰীয়া লগত কিছুমান কথা মানুহক সুধিবলো আচলতে ভাল লাগে।
অ দিয়াতে ঠিক আছে তোমাৰ লগত কথা পাতি বহুত মান আনন্দ হ'ল। আনন্দ লাগিল ভাল লাগিল। মানে বহুতখিনি জানিলো কথাখিনি তোমাৰ পৰা ঠিক আছে তে।
তোমাৰ লগত মোৰো কথা পাতি ভাল লাগিল।
অ ঠিক আছে বাৰু।